শুনিছানে? বন্ধু।
অ'! বন্ধু খবৰ-পাতি ভাল?
ভাল, ভাল। শুনিছানে?
শুনিছোঁ-শুনিছোঁ।
খবৰ ভাল?
খবৰ ভাল। তুমি, কি কি কৰি আছা?
এ, আছোঁ ৰ'বা। তোমাৰ তাৰ ভাত খাম আৰু এতিয়া, দুপৰীয়াৰ ভাত।
অ'! দুপৰীয়া ভাত খাবা। আজি কি আঞ্জা?
আজি আঞ্জা তোমাৰ নিৰামিষ।
নিৰামিষ মানে, নিৰামিষতো বহুত আঞ্জা থাকে ন'!
নিৰামিষত আছে, আঞ্জা তোমাৰ। কি বা বনাইছে! মানে কি, কিবা বনাইছে এনেকে, তোমাৰ চব্জি। তোমাৰ ৰঙালাও-চঙালাও এইবিলাক, কিহেদি বনাইছে? তাৰপিছত তোমাৰ, এই কিবা মাছ, মাছৰ মাথা দি খাৰ-চাৰ বনাইছে। যে,
অ' অ'! মানে, মিট চব্জি আৰু খাৰ ন'?
খাৰ তেনেকে কিবা বনাইছে। আৰু কিবা বনাইছে এনে। দিমা-চিমা বিচাৰি বনাইছে, আমলেট কৰি।
হয়, হয়! হয়, হয়! তুমি খাবলে, খাব গ'লেহে গম পাবা?
গম পাম।
মই খালোঁ ৰ'বা।
আঁ মই আলু পিছত মাটন খালোঁ, দালি খালোঁ। আৰু ভাত খালোঁ।
ছাগলী?
হয়, হয়, হয়! এটা কথা ভাবিলোঁ মই।
উম।
আঁ তুমি মহাসাগৰ বুলি ক'লে, কি ভাবা? কি বুজা মানে?
মহাসাগৰ মহাসাগৰ হৈছে, ডাঙৰ মহাসাগৰ মহাসাগৰ বিলাক ডাঙৰ হেৰি বুলি কয় নেকি। তাৰ মানে সাগৰৰ ভিতৰত ডাঙৰ।
আহ, সাগৰৰ ভিতৰত ডাঙৰ তাৰ পিছত পৃথিৱীৰ পৃথিৱীৰ মানে ছেভে হান্দ্ৰেদ পাৰ্চেনৰ চেভেনটি ৱান পাৰ্চেনৰ অংশই মানে পানী আছে ন?
হয়।
পানী আছে, তাৰে মানে বেছিভাগ অংশই মহাসাগৰত গৈছে। মহাসাগৰ
আৰু তোমাৰ হেৰি আৰু মহাসাগৰ মানে কি তোমাৰ মহাসাগৰৰ ভিতৰত ডাঙৰ মহাগৰটো জানানে?
ইণ্ডিয়ানচিয়ান।
নহয় নহয় নহয়, তোমাৰ এইটো প্ৰসান্ত মহাগৰ বুলি কৈ যে।
কিনো আছিল তুমি কোৱাচোন?
প্ৰশান্ত মহাসাগৰ।
প্ৰশান্ত মহাসাগৰ হয় হয় হয়, প্ৰশান্ত মহাসাগৰ। তাৰপিছত ভাৰতৰ। হয় হয়!
আৰু তোমাৰ এটা আছে কিবা আ-আটলান্টিক মহাসাগৰ দ্বিতীয় আছে নেকি তোমাৰ।
হয় হয়, প্ৰশান্ত মহাসাগৰ আছে তাৰপিছত আটলান্টিক মহাসাগৰ আছে। ভাৰত মহাসাগৰ আছে, উত্তৰ উত্তৰ মহাসাগৰ আছে, দক্ষিণ মহা সাগৰ আছে, এ বহুত আছে।
হয় হয়, আৰু কিবা আছে তোমাৰ তেনেকে বহুত।
হয় হয়, মহাসাগৰ বুলি ক'লে মহাসাগৰত তুমি কি কি পোৱা বুলি ভাবা? মোৰ মতেটো মাছ, পাওঁ, আৰু ডলফিন পাওঁ আৰু
ডলফিন আৰু তোমাৰ হেৰি আৰু তোমাৰ হেৰি আছে। তোমাৰ আৰু তোমাৰ হেৰিটো খুব পাই ন, অক্টোপাছ বোলা এটা যে আছে তোমাৰ।
অক্টোপাছ পাই আৰু এটা যে মাছ মানুহ খায় এইটো কি বা নাম আছিল। অ'।
তিমি মাছ নেকি তোমাৰ।
অ' তিমি তিমি হয় হয় ৰাইত ৰাইত।
তিমি মাছ বুলি কয় অসমীয়াত আৰু তোমাৰ কি সাগৰত প্ৰবাল প্ৰাণী, প্ৰবালটো কি আছিলনো তোমাৰ?
প্ৰবাল প্ৰবাল মানে
প্ৰবাল মানে ক'ব গ'লে এক হেজাৰ ইয়া জাহাছৰ দৰে পানীত পানীৰ তলত চলে।
হয় ন।
হয় হয় হয়, পানীৰ তলত চলে জাহাছৰ দৰে।
তই এতিয়া এতিয়া সাগৰৰ তলতটো আমাৰ হেৰি চলেই তোমাৰ এই সাগৰৰ কিমান তলত তোমাৰ কি বুকি কয়, এইটো চাবমেৰিনো চলে এতিয়া ন।
চাবমেৰিনকে প্ৰবাল বুলি কয়, এইটোৱে চাবমেৰিন।
আৰু সেইটো মানে সেইটো তোমাৰ হেৰি কয়, সেইটো তোমাৰ মানুহে বনোৱা।
হয় হয়, এইটো মানুহে বনোৱা আৰু মানুহেও মানুহে থাকে তাতে মানুহেও উঠে।
অ' মানুহে থাকে তোমাৰ মই এটা ভিডি'অ পাইছিলো মানে কি চাবমেৰিনত হেৰি কৰি আছে তোমাৰ য়োগা কৰি আছে, আজি য়োগা দিৱস ন।
হয় হয় হয়।
তাৰমানে তোমাৰ আজি চাবমেৰিনৰ মানে তৰসেনা বুলি কয় নেকি।
হা?
নৌ সেনা বুলি কয় তোমাৰ সেইটো।
নৌ সেনা হয় হয়, নৌ সেনা।
হেল্ল'। নৌ সেনা, সেইটো নৌ সেনা বুলি কয় তোমাৰ, নৌ সেনা এইটো তাত চাবমেৰিন দি
হয় হয়।
থাকে আৰু তোমাৰ জাহাজ বিলাক থাকে- কিবা আন তোমাৰ সাগৰত যি থাকে কিবা বুলি কৈ ৰবা, জাহাজ কেইখনমান ডাঙৰ জাহাজ আছে।
হয় হয় হয় হয় হয় হয়, ক্ৰোচ বুলি কয়, ক্ৰোচ ক্ৰোচ ক্ৰোচ।
ক্ৰোচ গম পাইছো, কিবা নাম আছে ইংলিছত ক্ৰোচ বুলি কয়। অসমীয়াত জাহাজ বুলি কয়। নৌ সেনা জাহাজ বুলি কয় আৰু তোমাৰ কি মানে কি তোমাৰ হেৰি অঁ'- এইটো এনেকে তাৰ মানে সেই যেতিয়া মানে কিবা নাম দিছে আমাৰ ইণ্ডিয়ান নাম। কিবা অগ্নিবিৰ, তাৰ মানে কিবা এনেকুৱা কি কিবা কানি আছে।
হয় হয় আৰু কেতিয়াবা মহাসাগৰত এনেকুৱা মহাসাগৰত এনেকুৱা পৰিস্থিতি হয় যেনে মানে জোনে জাহাজ চলায় মানে জাহাজ- মানে জাহাজ মানে জাহাজত বহুত ধৰণৰ বস্তু থাকে ন'। এ জাহাজত যেনেকুৱা তেল থাকে সামগ্ৰী থাকে। এ কেতিয়াবা মহাসাগৰত এনেকুৱা পৰিস্থিতি হয় ভয়াৱহক পৰিস্থিতিও হয় ন'।
হয় হয় হয়।
মহাসাগৰততো বহুত অঁ' মানে সা-সাৱধাণে থাকিব লাগে।
অঁ' হয় হয় বহুত সাৱধান হয় আৰু চুনামী তুনামি আহি থাকে ন'।
হয় হয় তাৰে মানে বতৰ ব ৰোগ সলোৱাতে মানে টাইম নালাগে।
হয়, চুনামী বিলাক আহিলে বহুত ক্ষতি কৰে তাত সাগৰত মানে কি- মহাসাগৰ বিলাকত।
হয় হয় হয় হয়।
এনে মানে তোমাৰ সেইয়াই আৰু তোমাৰ এই তোমাৰ মহাসাগৰত কোনটো তোমাৰ মহাসাগৰত- তোমাৰ টাইটেনিক জাহাজখন যি ডুবি গৈছিল।
হয় হয়, টাইটেনিক জাহাজৰ কথা তুমি বাৰু জানা নে অলপ চলপ?
মই নাজানো, তুমি জানা নেকি কোনটো হেৰিত উঠিছিল ন'?
কোনটো আহ'-
মহাসাগৰত কোনটো মহাসাগৰত থেলিছিল?
আছিল এ- ইয়াই আছিল নেকি, অঁ' প্ৰখান্দ মহাসাগৰে আছিল নেকি।
হয় নেকি, মই পাহৰিছিলো, সাগৰত কোনটো সাগৰত নিছিলে নাজানোঁ, টাইটানিকতো কিমান চনত হৈছিল বা ঘটনাটো?
অ', ঘটনাটো বাৰু একো নাই। তোমাৰ মনত আছে বাৰু নেকি?
উম্, নাই নাই মন নাই মানে, মই সুধিছোঁ সেইকাৰণে তোমাক।
উম্,
চাইছোঁ, মানে চিনেমাখন চাইছিলোঁ কিন্তু মই।
হয় হয় হয়, টাইটানিক মহা টাইটেনিক মহাসাগৰ চাগে মে বি, এটলানণ্টিক অশচনত ডুবিছিল।
হয় নেকি?
শুনি আছাঁ আৰু মানে এইটো চাগে ঊনৈছশ অ', ঊনৈছশ বাৰ চনৰ এপ্ৰিল মাহত ডুবিছিল মে বি, এপ্ৰিল মাহত চাগে ডুবিছিল।
হয় নেকি?
হয় হয়, এ এপ্ৰিল মাহত ডুবিছিল। হয় চাগে!
আটলা, আটলাণ্টিক মহাসাগৰ।
হয় হয় হয়, আটলাণ্টিক মহাসাগৰত। মই চিঞৰ নহয়, মই ক' চিঞৰ নহয়। হয় চাগে দেই! আৰু তাত টাইটেনিক মানে, যোনে বনাইছিল হা
হয়,
সি কৈছিল যে টাইটেনিকক মানে এনেকুৱা, এনেকুৱা মানে তিনটা চাৰিটা লেয়াৰ দি বনোৱা হৈছিল। যে টাইটেনিঙত, যাতে লাহে লাহেক নহয়, প্ৰকাণ্ড মানে খুন্দা লাগিলেও জাহাজৰ প্ৰথম লেয়াৰটোৱে ভাঙিব, ভিতৰৰ লেয়াৰ কেইটাত পানী নোসোমাই।
হয়, অ'।
ভগৱানৰ এইটো, অ'।
কি হৈছে মানে সেই তোমাৰ টাইটেনিক খন এতিয়া তোমাৰ বহুত তলত আছে, যিটো এতিয়া সাগৰৰ একদম গোৱা যাগাত আছে।
হয় হয় হয় আৰু শুনা, তাৰপিছত কি কি হ'ল, এদিন মানে টাইটানিক খন যাই আছিল। হঠাৎ মানে এটা আইচলেণ্ড আহিম পৰিল ওচৰত।
হয়, আইচলেণ্ড বৰফেদি থাকি দিছে গোটাই তোমাক।
সৈতে ঢাকি দিছে, লোৱা নাই কেপ্টেইনে জাহাজ খন সেইফালে ঘূৰাব লাগে, এইফালে টানি লৈ গৈছে জাহাজখন। তাৰপিছত খুন্দা লাগিল মানে, এটা এটা লেয়াৰত পানী সোমাই সোমাই, সোমাই সোমাই গোটেই জাহাজখনে ডুবি থাকিল।
সেইটোৱেটো আৰু তোমাৰ মানে বহুত ডাঙৰ জাহাজ খিনি সেনেকুৱা জাহাজ ওলোৱা নাই এতিয়ালৈকে।
হয় হয় হয়। নাই ওলোৱা নাই এতিয়া, তাই টাইটেনিক যোনে বনাইছিল। সিয়ে কৈছিল, টাইটেনিকটো কেতিয়াও পানীত ডুবিবই নোৱাৰে, মানে এনেকুৱাকে বনাইছিল কিন্তু এইটোও ডুবি গ'ল।
হয় হয়। আৰু তোমাৰ হেৰি, সাগৰ বিলাকৰ ভিতৰত হাইছ দ সাগৰ কোনটো জানানে?
আৰু ক'ত ডুবিছিল জানানে তুমি এইটো।
ক'ত?
নিউয়ৰ্ক নিউয়ৰ্ক, নিউয়ৰ্ক চিটিত ডুবিছিল নিউয়ৰ্ক।
হয় হয়, নিউয়ৰ্ক চিটি আমেৰিকাৰ।
আমে, আমেৰিকাত ডুবিছিল, ইয়েছ আমেৰিকা।
হয় আৰু তোমাৰ বোলে প্ৰশান্ত মহাসাগৰটো বহুত দ হয়।
অ প্ৰখণ্ড হয় হয় হয় হয়। দ যদি পৃথিৱীৰ যদি দ সাগৰ যদি যদি কোৱা হয় প্ৰশান্ত প্ৰ প্ৰসন্ত প্ৰশান্ত মহাসাগৰে হয়, মই মই জানাত হয়নে?
হয় সেইটোৱে হয়। হয় হয়।
হয়, হয়, হয়।
প্ৰশান্ত মহাসাগৰে হয়, দ আছে।
হয় হয়।
তাতে আৰু সাগৰত কিবা কানি পায় বহুত কিবা কানি বস্তু পায় তলত।
হয় হয় বহুত পায়, প্লাষ্টিক পায় তে মানে কেতিয়াবা কণ্টেইনাৰবোৰ জাহাজৰ কন্টেইনাৰবোৰ সাগৰত পৰে ন।
হয়।
সাগৰত পৰে ন যেতিয়া মানে বতাহ আহে বা কিবা আহে। সাগৰৰ ঢেউটো এনে এয়া আপ ডাউন হৈ থাকে ন, সাগৰৰ এ সাগৰ এতিয়া যদি শান্ত আহ সাগৰৰ ঢৌ সাগৰ এতিয়াই যদি শান্ত আছে পিছত অলপ পিছত ঢৌটো বাঢ়ি যাব পাৰে ন।
হয়।
চ কেতিয়াবা ক কন্টেইনাৰ পৰে চ কন্টেইনাৰত যিকোনো বস্তু থাকিব পাৰে। সাগ সাগৰত অ অ সাগৰত হয় হয় শুনা কথা এটা কৈ আছোঁ, সাগৰত মানে আ কোনবোৰ মানুহৰ বেছি মানে ভয় যোনবিলাক মানুহ লাইট হাউচ লাইট হাউচ চাই ন, লাইট হাউচ বুজি পোৱা?
লাইট হাউচ মানে?
লাইট হাউচ সাগৰৰ মাজত যে ডাঙৰ ডাঙৰ টাৱাৰ থাকে।
হয় হয়।
এইটো লাই লাইট হাউচৰ মানুহৰ বহুত মানে প্ৰব্লেম হয়। মানে বতাহৰ টাইমত। বহুত প্ৰব্লেম হয় মানে।
ঠিক আছে বাৰু আজি ৰাখিলোঁ, আজি ৰাখিছো পিছত কথা পাতিম।
অ ঠিক আছে বাৰু ৰাখিছোঁ, দিয়ক।
ঠিক আছে।